মই বাহিৰত কি ধুনীয়া বতাহ খাই আছো গৰম
মই বাহিৰত ওলাইছো মই মই খাই আছো
এ মই সেইকাৰণে খোজকাঢ়ি গৈছো
মোৰ খোজকাঢ়িয়ও কামুৰি আ যায় এনেকে কে
তোৰ কাৰণে মই নৰসো এইখিনি ধুনীয়া বতাহ দিয়া ন আমাৰ গছ গছনি আছে
আমাৰ ইয়াতে গছ গছ নিদি থ সেইখিনিও কাম নাই ইয়াতে গছ গছনি আছে জানানা আমাৰ ঘৰৰ আগ পিনৰ গছ গছনিবোৰ মানে হিলি থাকে বতাহ দিয়ে আমাৰ ইয়াতে নাই আকৌ
বাধা হোৱাটো নাহে মানে
টো এ হাবাটো একদম নাহে আম সময়তে
উম আমাৰ ই তততো আহহাই নাই ততো দেখাই নাই
উম
লিয়গি কৰি আছে
ই শুই আছে পুৰা
আমাৰ দুতাও শুই আছে
হুম হুম তহঁতৰ বৰ ভাল দেই সিহঁত তই মানে খায়ো দিয়ে সিহঁতে সিহঁতে কি দিয় ভাত দিওঁ ন
অ আমি খুৱাই দিওঁ ভাত দিওঁ
খাইয়ো দিয়ে ন আমাৰটোটো পুৰা বদমাছ
কি নাখায়হি লয়
অ নাই এই বহুত বদমাছ কি কয় ইয়াক মানে মাছে লাগে
অ আমাৰতো অ মাছ পাগলো মাছ নমা সি মাংসা মানে মাংস খাই বেয়া নাপায় বাৰ মাছৰ কাৰণে বেছি হেৰি
হ এ মাছ পাগলো
মানে মেটেল কুকুৰ দুটাই কৰি আছে
অ অ ৰে ইও ধৰে ভয়ে লাগি যায় খাই দিব বুলি বি
অ ভাই সেনটা বাৰ চ হৈ যাব
অ কক্ৰচ কিবা কিবিও ধৰে আৰু কক্ৰচটো কেনেকে মাৰে জানে ন বেলটিমাৰি ধৰে
খেলি থাকে ন ক
অ সেইটোৱে পোক এটা থাকে থাকিলো ভকি ভকি কিনে খেলি থাকে মতুক বুলে ই মুখে দি ধৰিব ৱ ণা কৰি ম তোক ধৰে ওচৰে দি গ'লে
তহতে কিদি গা ধুবাই দিয়
কি কয় আগতে চেম্পু ইউজ কৰিছিলো পিছতকে এদিন চেম্পু নাছিলে চাবোন আছিলে কৈছে চাবোন লৈ যাক স চাবুন তো আনিছো খতমে হোৱা নাই এতিয়ালৈকে বহুত আছে
মানে কি কুকুৰৰ চাবন নেকি অ আমাৰ এই মানুহৰ চেম্প গা ধুৱাই দিব
আমিও ফাৰচত সেইটো দিয়ে গা ধুৱাই দিছিলো একো চেম্পু আ অ একো চেম্পুয়ে কাম নিদিয়ে এনেও
কি কি
একো চেম্পু এনেক কাম নিদিয়ে এনে এনেকৈ চেম্পু দিলে এইটো হব এইটো হ'ব ক কাম নিদিয়ে
বাৰু ভেকেশচনৰ কি প্লেন
কেছে ভেকেচন মানে কি হা
জুলাইতো বন্ধ দিব ন
অ বন্ধ দিব
উম ব'ল একলেন যাও
সেইটো এ একলেণ যাম বুলিতো ভাবি আছো এইজনী ঠিক হলেহে
কিয় তাই বেয়া পায়
এ সেইটো নহয় এতিয়ালৈকে হস্পিটেলত দেখুওৱা কমেই হোৱা নাই সেইদিনাখন গৈছিলে ন ত গম পাইছ ন সেইদিনাখন গৈছিলে বুলি চ' সেইদিনাখন যাওঁতে কৈছে না মানে ব্লাড টেষ্ট পাঁচটা কৰিব লাগিব বুলি চ' সিহঁতো তেতিয়া অ লাইনত ধৰি আছিলে চ' পাঁচটা ব্লাড টেষ্টৰ কাৰণে ট'কেন কাটিলে ট'টেল নাইন নাইন ছিক্সটি লৈছে তাৰপিছত কেতা অ অ ব্লাড টেষ্ট জি এম চি তে এ চবছয়ত তাকে কৈছে যে চাৰিটাৰ পাছত ঔপিদিৰ মানে ব্লাড টেষ্ট নহয় এমাৰ জেন্সিৰে অকল হয়। চ' সিহঁতে আ সেইটোয়েতটো লাইনত থাক আগোতে কোনো একো কোৱাই নাই। পোৱত লিখাও নাই এপিনে পিছত যাই কিনে আজি আকৌ গ'ল অ আজি গৈ কিনে বেছি দিন ৰখি গলে কি থাক সিহঁতৰ পিছত নামানিলে বোলে মানে কি ক ভেলিড ভেলিডিটো নাথাকিলে বোলে আপুনি কেতিয় পা ন কাটিছে এতিয়া নহব বুলি কৈ দিলে বলে চ' আজি গ'ল আজি যোৱাৰ পিছত তাতে যাই গম পাইছে যে ব্লাড টেষ্ট কটা তিনটা নেকি আৰু ইউৰিন টেষ্ট দুটা লাগিব
ব্লাড টেষ্ট তিনিটা। কৰিলে তাইছ।
অ ব্লাড টেষ্টটো কৰিছে বা তাই এতিয়া পিৰিয়ডছ হৈছে চ' এতিয়া তাই ইউৰিন টেষ্টটো কৰিব নোৱাৰে মই তাই টো চাই যাব পৰা নাই এতিয়া আকৌ বেলেগ কেইদিন গ যাব লাগিব মাৰ মাথা খাৰাপ হৈছে পুৰা
সেই ডক্তৰৰ কাম একদম আৰু মেইন কথা ডক্তৰ বোৰেনে এটা বেমাৰ হলে ত দহটামান ক
সেইটোৱে আমিতো ভাবিছোঁ। চালা প্ৰাইভেটত হ'লে এনেকে মানে বহুত কাম লিখি দিয়ে এতিয়া তো গৰম বন্ধৰ বাবে বহুত লিখি দি আছে এনে এনে ফাল্টু ফাল্টু ডেছ আৰু ইপিনে বাৰ এলাৰ্জি ছিলে ন চ' সেই সময়ত তো ব্লাড। চনো কৰিছিলে সেইটো দেখাটো পিছতকে কৈছে এইটো নহব আৰু কৰিব লাগিব
কিয় পইচা লাগে সিহঁতক
উম পইচা লাগে ভয় ব্লাড টেষ্টলৈ ইমান পইচা লৈছে যদি ইউৰিন টেষ্টৰ এ চাৰে পাঁচশ
এটা টেষ্টত
উম হম দাম আছে চোন
টো আৰু বাই বাই ভালকে চোৱাও নাই নেকি পিৰিয়ড হৈছিলেএনে এনে আজি গ'ল তাতকে ভালতো এ যেতিয়া তাই পিৰিয়ছ কেে হ'লতে তেতিয়া একেলগে গ'লে কামে ক লগে হৈ গৈ আহিলতে
উম
এতিয়া এতিয়া মানে তাৰ এনেকে হৈছে তাৰ মানে এ জানৈ এইজনী পুৰা এলাহ তাই চব মানে চব কাম ইজিলি হৈ যাক বুলি ভাবে তাই
তাই মানে এতিয়া যাওঁতেও তাই অটো বুক কৰিব লাগে আহোতে অটো বুক কৰিব ইমান পইচা তাতে ইপিনে ডক্টৰ তাতে ইমান পইচা খৰচা হৈ আছে ইপিনে ইয়াৰ পৰা যাওঁতে হাওঁতে ইমান খৰচা হৈ আছে বিকজ এশতকে কমত অটো নাপাৱওে বুক কৰিলে চ' এনেকে সেইটোৱে ইমান অ অ ত এনেকে মানে কৰি আ পইচা খৰচাছে ইপিনে আজিও গল আজি আকৌ বেছি খৰচা হল ত' মাৰে আজি মাথা পুৰা খাৰাপ হৈ গৈছে
ত পালে কেতিয়া আহি
হা তাই আহি পাইছে এইকেইটা চাৰে তিনিটা নে অহ অ চাৰে তিনিটাবিনে আইি পাইছিল দে। এ এলাৰজি তেও ভাল পাইছে ঔষধ তঅ মানে চিটিযেনটো খাই আছিলে ৰাতি ৰাতি আকৌ মাজে মাজ উঠি যায় আকৌ।
আচ্ছা সেনেকুৱা খোজাই মানে বেয়াকে?
অ সেইটোৱে আৰু গুটি গুটি হৈ কিনে উঠি যায় ডক্টৰে তাৰে ডক্টৰে ক'ব পৰা নাই তাৰে কৈ আছে খোৱাৰ পৰাও তোমাৰ এলাৰ্জি নাই আৰু কিবা কিবিৰ পৰাও তোমাৰ এলাৰ্জি নাই তুমি অকল চাবা যে তোমাৰ কেইদিনমান এসপ্তাহ মান তোমাৰ ডাইট মেইনটেইন কৰা তাতে চোৱা যে কি কি খালে তোমাৰ হয় আৰু কি কয় চাবা সেইটোৱেটো‌ আৰু কৈ চাবা যে কিমান টাইম পিছত খোজোৱা হয় আকৌ পিছতকে ঠিক হৈ যায় আকৌ কেতিয়া খোজাই সেইবোৰ চাবা। ইমান চাব হলে আমি তহঁতৰ তাত গলোহেঁতেন কিয় আমি নিজে গম পালো যেন নাইএইটো খাই কিনে এলাৰ্জি হৈছে আমি নাখালোহেতেন আমি গম নাপাই কিনে তহঁতৰ তাত গৈছো।
এনে মেইন কথাতো যে সেই মানে চব ইণ্টাৰ ন সিহঁত নিজে নতুন সিহঁতে এতিয়া ইণ্টাৰ্নশ্বিপ কৰিহে আছে।
এ ৰাতিপুৱা জ্বল এইটোৱে ৰাতিপুৱা ৰাতিপুৱা জল্দি গ'লে সেই সময়ত তোৰ পুৰণা ডাঙৰ ডাঙৰ বোৰ তই দেখাব পাৰ।
অ তাৰ পিছত ইণ্টাৰ্ণবোৰ থাকে নাজানে ইহঁতে শিকি
উম এঘাৰটা বাৰটাৰ পিনে সেই তেতিয়াৰ পৰা মানে চব ইন্টাৰণবোৰ নতুন ডক্টৰ বোৰ যোনবোৰ হৈ আছে যোনবোৰ ষ্টুডেন্ট সেইবোৰ থাকে তেতিয়া।
মই মানে ইউটউবতো এনে চৰ্চ বোৰ আহে নহয় এম বি এছৰ। তেতিয়া সিহঁতে ইণ্টাৰচিপ কৰিছিলে মই অ যোৱাবাৰ
হো হো‌ এনেকা হয় । ত ত এইটোৱেই এতিয়া আৰু দিন যাব লাগিব পিছতকে এতিয়া এতিয়া ব্লাড টেষ্ট কৰিছে ইটো আজি সাতটা বজাত ওলাব সাতটা বজাত ওলাব বুলি সেইটো ধৰি সাতটা বজাত ল'ব যাম। চ এতিয়া সেইটোৰ পিছত কি সেইটোৱেতো পিছতকে আকৌ তাই এতিয়া পিৰিয়চটো আজি থাকে তাই তিন দিন নেকি পিছতকে আৰু সাত দিন পিছত তাই যাব লাগিব তাৰপিছত ইউৰিন টেষ্ট কৰিব ব্লাড টেষ্ট লব তাৰপিছত ইউৰিন টেষ্টৰ ৰিপৰ্ট আহিব আৰু এদিন পিছত সেই ৰিপৰ্টটো উম আকৌ সেই ৰিপৰ্টটো লৈ কিনে আকৌ ডক্টৰ ডক্টৰ তাত দেখাব লাগিব তাৰপিছত যদি আকৌ ডক্টৰ সেইটোৱে কৈ আৰু টেষ্ট কিবা কিবি লাগে তেন্তে আকৌ ভাই বহুত জামেলা হৈছে ৰে
সি এইবোৰ খাই আছে
এইটোয়েই তো মই তাইক ইমান বুজাওঁ বুজাই আছো মই চিঞৰি চিঞৰি মই চিঞৰি গালি পাৰি তাইক বুজাই আছো নাখায় নাখা, তাই ন তাই তাইক যোৱাকালিও মোক আহোতে তাইক জুচ আনিব কৈ আছিলে তাই বাৰে বাৰে প্লিজ কৈ আছিলে মই মই এনে ক'লো অ দে পিছতকে আকৌ অলপ দেৰি পিছত কল কৰি কৈ দিলো যে জুচটো নাই বুলি এনেই নাই
হেৰি তাই তেনেকুৱা নেমু চৰবত খাব দিবি বাহিৰা জুচ খোৱাতকে
সেইটোয়ে তই খাব নেকি তাই সেইবোৰ খাব তাই সেইবোৰ নাখায় সেইবোৰ একো ভাল নাপায় আৰু তাই তাই তাই কলে না তাই কই নাখাও নাখাও এইটো খালে মোৰ ভাল নালাগে গাখীৰ গাখীৰ দিলো তাই গাখীৰ নাখায়
গৰমত ঠাণ্ডা পানী দে ঠাণ্ডা পানী দি নেমুৰ চৰবত খালে ইমান ভাল লাগে গৰমত
কিন্তু ঠাণ্ডা পানী তাত পুৰা চুট নকৰে নাই ৰাতিকে পুৰা কাহ চাহ হৈ যায়। সেইটোৱে সেই নৰ্মেল তও খাই দিয়ক বহুত ডাঙৰ কথা
তাই বাদ্ দে তই খা
সেইটোয়েটো মইয়ে খাই মই ভাল হৈ যাওঁ
তাই আমি তাই নিজেটো ফ্ৰুত চুট কাটি কিনে কেতিয়াও নাখায়, আমি কাটি দিলও তাই নাখায়
হ হু
ইমান তে বছ পুৰা আমাৰ ঘৰৰ বছ তাই আমাক খোৱাই আছে কমাই কিনে
মই ভাবিছো এ তাই যেতিয়া যে এঘাৰ তাত উঠিছে মেছেজ দিছে মই ভাবিছো ডক্তৰ তাত যাব চাগে, সেইকাৰণে ইমান জল্দি উঠিছে
তাই সেইটো ইমান কষ্টকে উঠাইছো জান, বাৰে বাৰে চিঞৰি চিঞৰি উঠাই আছো উঠ উঠ উঠ উঠ বুলি, তাই নুওঠে নুঠে তাই শুইয়ে আছে
উম
তাই ৰাতি পিনে নিজে দেৰিকে শুব বিচাৰে ৰাতিপুৱা দেৰিকে উঠব
কথা পাতি থাকে ন
পূৰা দিনে ৰাতিয়ে কথা পাতি থাকে
উ
এনেকে দিনে‌ ৰাতি কথা পাতিলে হ'ব নেকি ৰে
উম বেমাৰ ভাল পাবদে তাকে
উম এনেকে ভাল পাব ৰাতি দেৰি দেৰিকে শুই পিনে মোবাইলৰ পৰাও ৰেডিয়েচন আহে চ' সেইটো বেয়া বহুত উম আৰু তাই তাই কৈ যে আইফোনত ফটি তলত চাৰ্জ যাব নালাগে তাই মই ৰাতিপুৱা উঠি চাওঁতে টেন পাৰ্চেন্ট চাৰ্জ থাকে নাইন প চাৰ্জ থাকে
নতুনত চবৰে জোঁজ থাকে যে
অ সেইটোৱে আইফোনৰ কাৰণে যি যি কৈছে মোবাইল চাই কি চাৰ্জত বহুতে মোবাইল চাব নালাগে ফ'ৰটি তলত চাৰ্জ হ'ব নালাগে সেনেকে সেইবোৰ চব মই কৰিম পিছত কেইতিয়া চাই এতিয়া চাৰ্জত বহ কিনে চাই চাৰ্জ কি চাৰ্জ এইট ফাইভ গুচি যায় তাই
অ হৈছে কিন্তু টাইম
দে দে কাতো অ